হেল্ল' হেল্ল'
অ
অ' শুনিছা ন'? অ অ অ চ এনেকে অ এনেকে কলাৰ ওৱানে নাম্বাৰটো ডাইল কৰে, চ' তোমাৰ তাত ডাইৰেক্ট ফোন টো আহি গ'ল কলাৰ টুৰ তাত আমি এচাইন নকৰো হা। কলাৰ ওৱানৰ তাতেহে কামটো এচা চাইন কৰা হয়। সব পাৰ্ট‌ নাৰটো মইয জুনু যোনক মানে যি মানুহ এজনকে অ দা কাৰি এপ্লিকেচনটো ডাৱনলোড কৰিব কম ডাৱনলোড কৰিব কৈ কিনে তেওঁক কম কমপ্লিট কৰি লোৱা প্ৰফাইল টাচকটো মই কল কৰি আছোঁ। চ' কলাৰ টোতো সুযোগ উম যোনে হ'ব পাৰে বাত পিছত যদি তোমাক কলাৰটোৱে তো, কলাৰটোৱে ইনট্ৰেচত দেখাই ন' কি ময়ো কলাৰ ওৱান হ'ব বিচাৰিম। তুমি জনাই দি বা মই তেতিয়া াস এ কৰিলে তেওঁ সেনেকে ফোন নাম্বাৰটো তাত ডাইল কৰি কিনে কল কৰিব পাৰিব।
অ আচ্ছা আচ্ছা ঠিক আছে।
ঠিক আছে অ তোমাক মই তাচটোয়ে আৰ চাইন কৰি দিওঁ তেতিয়া তুমি মোক কল কৰিব পাৰা নেষ্ট টাইম
অ ঠিক আছে
ৰবা মই কলটো চাইন কৰিয়ে দিওঁ তোমাক তুমি মোক নাম্বাৰটো দিবা ৰ অ পাৰিবা পাৰিবা পাৰিবা ৰবা মোক আৰু এবাৰ নাম্বাৰটো ৰিপিত কৰা
অ ছিক্স ডাবল জিৰ' ওৱান এই অ অ অ
ছিক্স ডাবল জিৰ' ওৱান এইট
ছিক্স ছেভেন থ্ৰী ফ'ৰ এইট
চিক্স চেভেন থ্ৰী ফ'ৰ এইট
উম
তোমাক মই এতিয়া কামটো এচাইন কৰি দিও তুমি কি কৰিবা মই এই ফোনটোত থোৱাৰ পিছত অ ৰিফে ফ্ৰেছ কৰিবা আৰু টাচটো পাবা ৰবা মই এক মিনিটত দি আছো উম তোমাৰ তাত টাস্কটো এচাইন হৈছে। তুমি- মই ফোনটো থওঁ তুমি তাৰপিছত ৰিফ্ৰেছ কৰা। ৰিফ্ৰেছ কৰা হোৱাৰ পিছত। অ টাস্কটো দেখাব। তাত অপেন কৰি কিনে- নাম্বাৰটো ডাইল কৰিব লাগে।
অ', ঠিক আছে।
উম। মই তোমাক হোৱাটছএপ কল কৰি আছোঁ। ৰ'বাটিত এতিয়া বুজিবা অ', অ', তুমি ৰি প্ৰেচ কৰাচোন তে
অ', অ'।